শুনি আছো, কি কৰিছা?
মই এ ভাত
অ মও এই ভাতকেইটা খাই পেলাই ভিতৰলে আহিছো।
অঁ।
ভাত কিহে খালা?
মই মানে মাংস খালোঁ অথোনি মানে আবেলি লগৰ দুটা আহছিলে ভাত খাবলে।
অহ থৈ দিয়া আছিলে?
অকমান থৈ গ'ল।
অহ, ভালেই হ'ল দিয়া। আকৌ নবনোৱাকে হল।
তাকে, তুমি কিহে খালা?
মই আজি মঙ্গলবাৰ হে। তাৰপা হেৰি এ হেৰি দিনত এ বইলহে খাওঁ আও, তাৰপা ৰাতি এতিয়া আলু ভাজি জিলো।
মাছ, মাংস, দিম একো নাখাওঁ যে, তাপা মই হে সোণ কালে হেৰি বনাইছিলো তাৰপিছতে আকৌ সেই কাম দুটামান আছিলে, কৰি থাকোতে মই সোনকালে খাম বুলি বনালো, তাৰপা সেই সময়টো নাচালোৱে তাৰিছতে এতিয়া খায় পেলাই
অ অ আ তাতে গৰম দিন ন দিনটো মানে দিন
এ নকবা আও মানে এ এইকেইদিন পোৰা বৰষুণ আজি একেবাৰে গৰম যিটো দিছে সেইটো গৰমত
তাকে দেখা নাই ইমান পটককে ৰ'দ দিছে ইমান
এতিয়া যে মানুহ, সচাকে এতিয়া মানুহৰ কিমান বেমাৰ হব চাবাচোন উম আৰু তোমাৰ বৰষুণৰ। পৰা ৰ'দ দিছে।
অ মানে পটককে তোমাৰ হেৰি হৈছে বতৰতো পৰিৱৰ্তন হৈ গৈছে।
অ আৰু মই এতিয়া তাকে মানে ভাবিছো দেই মানুহৰ লেঠাই নুগোছে যে। এই বৰষুণৰ কেইদিন সেয়া বৰষুণ বৰষুণ কে গ'ল এতিয়া আজি। যিহেটো ৰ'দ দিছে, সেইটো ৰ'দত আৰু আজি তুমি দেখিছা নে ছটা, বজাৰৈকে ৰ'দেই হেৰি হৈ আছে চুন। অস্ত তোমাৰ কিমান দেৰিকে গৈছে। আৰু সেই তোমাৰ বাৰৰ বাজি ত্ৰিশ মিনিট মানত কিমান ৰ'দ। সেইকণ সময়ত, ইফালে বিদ্য়ালয়ত তোমাৰ বিদ্যুৎ ও কাটি দিলে, এনেকুৱা মানে অশান্তি লাগিছে আৰু আজি মানে আমাক তেনেকে এ পিৰিয়ডো হোৱা নাছিলে। তোমাৰ প্ৰথম পিৰিয়ডটো হল, তাৰ পিছৰ পৰা মানে এ ছাৰহঁতৰ কিবা হেৰি আছিলে, কিবা সভা অনুষ্ঠিত কৰিছিলে। তাৰ পৰা মানে ল'ৰা -ছোৱালী খিনি একদম ইচাদ বিচাদ কৰি আকৌ আহিব। আহিবলৈও নিদিয়া নহয়, তিনি বজালৈকে থাকিবই লাগিব। এ ম নাযায় অ অ এনেই এনে ৰখাই, উম ৰখাই থৈ দিছে ইমানে চবৰে খং উঠিছে, আৰু মানে কি হয়। তোমাৰ সেই দুজনী মান বহুত দূৰ পৰা আহে। সিহতৰ তোমাৰ গাড়ী ভাড়া, আহ এদিনতে এশ মান যায়গে। তেনেকে ইমান উম ইমান দূৰৰ পৰা আহি যদি পিৰিয়ডটো কৰিবলৈ নাপায়। পায়, বা কিবা এটা জানিব না নিজৰ বেয়া লাগে নহয়, আমি বিলাক বাৰু এতিয়া ওচৰৰ পৰা আহিছো, অ সেইটো কাৰণেই আৰু মানে এতিয়া তোমাৰ ছাৰ কিছুমান মানে, কিবা কামত এনেকে বাহিৰৰ হেৰিত গৈছে। এ সেইটো কাৰণে মানে এইকেইদিন তেনেকে হোৱাই নাই। তাৰপিছত কিন্তু হলেও মানে যাবই লাগিব আৰু হেৰি কৰি দিবই লাগিব। এ এইটো তোমাৰ, গৈ পেলাই মানে আছো নে নাই সেইটো বস্তু চাই যে।
উম আমাৰো সেই বাইদেউ কেইজনীমান তোমাৰ নাৰায়ণপুৰৰ পৰা আহে ইমান দূৰ আহে ৰাতিপুৱা ছটাত তে সাই এহেতি
বেয়া লাগে নহয় যিমান যি হলো ন ইমান পইচাটো খৰচ কৰি আহ কাৰো পইচাটোতো ধৰা তেনেকে হেৰি হোৱা নাই ন ইমান খৰচ কৰিবলে আও চবে পঢ়িহে আছে। সেই বস্তুটো বুজি পাব লাগে কিন্তু মানে তেওঁওলোকৰ মত এতিয়াও আমি যাবই লাগিব এতিয়া ওপৰ পৰা অৰ্ডাৰ মানে আদেশ দিলে আমো কি কৰিব পাৰো।
এনেই মানে ৰখিয়া থোৱা নিচিনা
সেইটয়ে মানে একো এইকেইদিন তেনেকুৱা হোৱাই নাই আৰু তোমাৰ এতিয়া পৰীক্ষাৰ ওচৰ চাপিছে। এতিয়া ধৰা হেৰি আহ আমাৰ দ্বিতীয় ষানমাহিকৰ পৰীক্ষা হব। তোমাৰ আহ এই অহা মাহতে হব আৰু।
উম আমাৰ মই গ'ল বাও।
অ অ তাৰ তোমালোকতো বাৰু বাচিলা আমা আজৰি হোৱা হৈছ আৰু তোমালোকো বন্ধও দিয়ে ন আমাৰাতো বন্ধ একব নিদিয়ে চুন আজি কলে মানে অ ' আমাৰ কলে মানে হেৰি এনেকে গৰমৰ বন্ধ দিবনে তাৰপিছত কৈছে নাই নাই তোমালোক গৰম বন্ধ দিয়া নহ'ব। তাৰপিছত এতিয়া হে এতিয়া কিবা এটা অ' আহ বিশছ নম্বৰ
অকল পঢ়ি থাকিলেতো শান্ত ম মনটো শান্তি
নালাগে নহয় আৰু এতিয়া বিশ নম্বৰ মানৰ এতিয়া হেনো পৰীক্ষা এটা পাতিব। তোমাৰ পৰহিলৈ মানে পাতিব অ' আকৌ এই অ' এইটো মাহৰে তোমাৰ শেষৰ ফালে আকৌ এটা পাতিব তাৰপিছতে একেবাৰে এ দ্বিতীয় ষানমাহিকৰ মানে সেই পৰীক্ষাটো পাতি দিব আৰু, যিটো মুখ্য্ পৰীক্ষা এই নকবা মানে চবৰে মানে খং উঠি গৈছেগে। আৰু ইমান মানে ইটোৰ পিছত সিটো কাম কৰিবলৈ দিয়ে, মানে শিক্ষক হম বুলিয়ে যে একেবাৰে মানে পুৰা আৰু মানে ধুই দিছে আৰু কৈচোনহ মানে কেলে যে আহিছিলো এতিয়া তেনেকুৱা নিচিনা লাগিছে আৰু না খাবলে ভালকে পাৰি না পাৰি নিজৰ স্বাস্থ্যটো নো আৱৰ্তন কৰা কাৰ্য যে দি মানে তোমাৰ পিৰিয়ডত টাইমত হেৰি সময়তে দি দিয়ে।
অ
অ' ক কৰিব দিব তাৰ পিছতে কব এইখিনিয়ে ইমানটা বজাত এ জমা দিব লাগিব অ' সাধু কবিতা কিমান কি কি মানে বাৰে বিং কৰা বস্তু আৰু মানে অ' উপায় নাই এতিয়া মানে এতিয়া প্ৰাথমিক পৰ্যায়ৰ কাৰণে যে আমাৰ সেইটো কাৰণে মানে বেছিকে ধৰা হেৰিটো বেছি পৰে আৰু।
উম' আমাৰ আকৌ এবাৰ নাটকো শিকাইছে নহয়। নাটকো আছিলে মানে অ' পাঠ্যক্ৰমত আছিলে সেইটো।
অ' আকৌ ছবি ছবি এতিয়া যিখিনি আমাৰ পুতলা বনাবলৈ দিছে। চে, তাৰপিছতে তোমাৰ আকৌ হেৰি মাটিৰে মুখা বনাবলৈ দিছে আকৌ ফুলনি এখন তৈয়াৰ কৰিব দিছে। ফুলনি খনৰ তোমাৰ এটা পুলি এটা পুলিৰ দামে তোমাৰ পঞ্চাশ টকা ষাঠি টকা তেনেকুৱা। চবকে ভগাই দিছে নয়নতৰা তাৰ পিছতে তোমাৰ নাৰ্জী ফুল তেনেকে দিছে। তাৰ পিছত সেইখিনি নি পেলাই আকৌ ফুলনি এখন পাতি তাত এতিয়া চোৱাচোন ইএ এইটো গৰ আজি যিটো ৰ'দ দিছে সে টো ৰ'দত বা মানুহে পাৰিবনে ফুলনিত। সেই ফুলনি চাফা ক চাফা কৰি মেলি তাত, অ সেই পুলি ৰুই আ কৌ গোবৰ পানী সেইবোৰ দি, এ ইমানবোৰ কথা ন সেইবিলাকত নম্বৰ আছে। আৰে সেইটো আৰু কি কথা হ'লনো আৰু অকল বৰষুণত উম।
আৰু কিবা একেবাৰে তাৰপাছত তোমাৰ নাটকৰ য়োগা একদিন ভাল লাগি যায়। বা ধৰ বিভিন্ন ধৰণৰ
অ ব্যয়াম হেৰি আমাৰো কৰাইছিলে বাৰু অ। সূৰ্য নম সেইটো বাৰু ঠিকে আছে সেইটো ধৰা এটা দেহ মনটো বহুত ভাল অ সেইটোয়ে আৰু সূৰ্য নমস্কাৰটো সেইটো আমাক কৰিবলে কৈছে মানে।
শিকাইছিল অ সেটো কৰিবলৈ কৈছে।
তাৰপা আকৌ বহী কৰা এখন। অ নহ তাৰাপা আকৌ লগতে তোমাৰ বহী কৰা আসন। থিয় হৈ কৰা আসন সেইবোৰ গোটেইখিনি দি নহয় তোমাৰ অ কেনেকে মকৰাখনটো দেখাইছিলে। সেই অ আসন উম ধমৰাখন তাৰপা তোমাৰ তাৰাখন। ভোজংগাসন সেইখিনি গোট চক্ৰ অ সেইবোৰ গোটেইখিনিয়ে শিকাইছে বাৰ অ। ভালে লাগিছে কিন্তু এ মই ফুলনি ফালে অ সেইবিলাক বাৰু ভাল লাগে আমাৰ আজি কি কবাইছে গম পোৱা নাই আমাক আজি সেই হাঁহিব হাঁহিবলে দিছে। মানে হাঁহি তোমাৰ বিভিন্ন
পকা আছিলে অ এ আমাক নাটক শিকাওতে সেইটাক তেনেকে শিকাইছিলে হাঁহিব দিছিল যে কান্দিব দিছিলে।
কেনেকে মানে তোমাৰ ডাঙৰকে হাঁহিব লাগে কেনেকে সৰু হাঁহিব লাগে আকৌ তোমাৰ অ মকা অভিনয় কৰি পেলাই কেনেকে হাঁহিব লাগে সেইবিলাক মানে কৈছা ইমানেই হুলস্থুল হৈছে তাৰ পিছত আমাৰ প্র-প্ৰধান শিক্ষক ছাৰ মানে আহি পাই গৈছেহি। পাই পেলাই বোলে কি হ'ল তহঁতৰ এনেকে বুলি কৈছে আৰু তাৰপা যেতিয়া দেখিছা আৰু মানে তাৰে যেতিয়া শিকাই আছে শিকাই থকা দেখি যেনিবা একো কোৱা নাই অ, সেইবিলাক বস্তু মানে সেইবিলাক- সেইবিলাক কৰিবলৈ বাৰু ইমান দূৰৰ পৰা আহি হয় নে এই
সেইটোৱে অ,
আমাৰ যেন তোমালোকৰতো অকণমান সোনকালে এৰিয়ে দিয়ে আমাৰ তোমাৰ তিনটা নবজালৈকে তোমাৰ ৰখায়ে থ থব কাৰণ লাষ্টত জাতীয় সংগীত
অ, জাতীয় সংগীত ৱই জাতীয় সংগীত তোমাৰ ইংৰাজীত গাব দিয়ে মানে। কেনেকোৱা লাগে বাৰু? আৰু প্ৰত-প্ৰতিটো অ, সেইটো এতিয়া দায়িত্ব দি দায়িত্ব দি দিছে সেই একদম প্ৰতিটো হেৰিয়তে তোমাৰ জনগোষ্ঠী উঠি অ, মিচিং, দেউৰী, বড়ো অ, সেইটো মতে গাব লাগিব মানে কি-কি নিয়ম উলিয়াই থাকে নহয় চৰিত পাওঁ মানে কৈছো নহয় আ, ইমান মানে হেৰিয়ত পৰি মানে আহিলোৱা এনেকুৱা মানে পোৱা নাই এতিয়া ধৰা অ, প্ৰাথমিক পৰ্যায় পাৰ কৰি আহিছো। বা বাকী তেনেকে ধৰা মাধ্যমিক হয় অ, উচ্চতৰ হওক চব তেনেকে স্নাতক পৰ্যা়য় সেইবোৰ চব পাৰ কৰি আহিছো কিন্তু মানে এনেকুৱা পোৱা নাই অ, এতিয়া মানে যিবোৰ হৈ আছে সেইবোৰ প্ৰাথমিক পৰ্যায়ৰ ল'ৰা - ছোৱালী বিলাকে যেনেকুৱা কৰে তেনেকুৱা নিচিনা হৈ জাগাত প্ৰাৰ্থনা সভাত তোমাৰ মহৎ লোক বাণী অ, এ, এইটো কি ক' কবিতা
আন বিশেষকে দিনটোও বিশেষ।
কুই অ, কুইজ বাতৰি সংকল্প সেইবোৰ অ, সাঁথৰ প্ৰতি সেইটোৱেই তাত কবিতা বা গান সেইবোৰ। ৰামে হে ৰাম-ৰাম। স্নাতকতো সেইবোৰ নাথাকিলে হেয়ে। মানে কিমান কি-কি সঁচাকে কি-কি যে নিয়মবোৰ ওলাইছ ছে নহয়।
তোমাৰ স্কুলত অ, মানে লৰা-ছোৱালীক, ছাত্ৰ- ছাত্ৰীক মাৰিবও নিদিয়ে নহয় ফাৰ্ষ্ট।
নিদিয়ে আৰু তোমাৰ মানে কি এতিয়া হেৰি আমাৰ টো হেৰি দিছে তোমাৰ ভাষা বুলি কিবা এটা হেৰি পাতিব দিছিলে সেইটো তোমাৰ মানে বহু ভাষিকতাৰ ওপৰত পাতিব দিছে। তোমাৰ প্ৰতিটো ভাষা মানে আমি আমি এতিয়া কি কৰিম সেইবোৰ ভাষা ভাষা আমি জানো নেকি মাৰাঠী দিছে, গুজ জৰাটী দিছে সেইবোৰ আমি এতিয়া ক' ৰ পৰা পাম বাৰু অ, তামিলনাডু সেহে তে তামিল ভাষা সেইবোৰ সেইবিলাক বোৰ আমি পাৰিম নেকি? এতিয়া ধৰা মিচিং, দেউৰী সেইবিলাক আছে বাৰু আমাৰ হেৰি ছাত্ৰ-ছাত্ৰী সেইবোৰ দিলে বেলেগ কথা তেনেকুৱা বিলাক দিছে মানে শিকিব পাৰি তাৰপিছতে না অ, এই গুজৰাটী সেইবোৰ হয় ভা ভাৰতীয় ভাষাবোৰ ক'ৰপা পাৰিম বাওঁ। অসমৰ স্থানীয় ভাষাখিনি দিলেই হয় ধৰক মিচিং, দেউৰী, বড়ো কছাৰী উম তাৰপিছতে। তোমাৰ আহ মটক নাই।
এইবোৰ ক কপা যে বুদ্ধি ওলাই থাকে নহয়।
দি থাকে সচাক আচৰিত মানে। বা এতিয়া চোৱাচোন তোমালোকৰ ৰাৰু পোন্ধৰ দিন মান বন্ধ।
দিব দিবা আমাৰ প ভাল। তাকে ভাবিছো পঢ়িবলে যাম আৰু এইগিদিনতে আকৌ তোমাৰ পঢ়া হেৰি। পৰিব ন চাফ পৰিব, তাৰপিছত তোমাৰ অ' পায়ে পায়ে তোমা একে দিব লাগে মানে ফুৰিব মেলিবকে লাগে ন' মনটো তোমাৰ শান্তি লাগে তেতিয়া। একেৰাহে পঢ়ি থাকিব নোৱাৰে নহয় মানুহে।
উম, উপায় নাই কি কৰিবা এতিয়া কৈ ওপৰপা হেৰি আদেশ দিলে আমি। টো আও পালন। কৰিবই লাগিব আও ৰজাই আদেশ দিলে প্ৰজাই আৰু মানিবই লাগিব নহয়।
লাগিবয়ে উপায় নাই ন'
সেইটোৱে আও।
তোমালোকৰ চাদতটো বেছি পৰে মানে।
উ তাকে হে এতিয়া সেডয়া প্ৰাথমিক। পৰ্যায়ৰ প্ৰাথমিক পৰ্যায়ৰ শিশুসকলক ধৰা ভালকে হেৰি কৰিব লাগিব যে সিহঁতিটো সৰুৰ পৰা মানে একো নাজানে উম সেইটোৱে। উম সেইটোৱে
কিবা এটা ক'লে বুজি
অকমান বুজি পাই ডাঙৰ হৈ যায় যে সেইটো কাৰণে আৰু আও। তাকে।
উপায় নাই আও। আমাৰ কিন্তু সেই নাটকাৰ যোগা কেইদিন ভাল লাগিলে আৰু মানে কৰিও ভাল লাগিলে। মানে তোমাৰ হেৰি কি বুলি কয় ক্লাছ কৰাতকে মানে সেইকেইটা কৰাতকে বেছ
ভাল ভাই এ কিছুমান কাম মানে তোমাৰ মনোৰঞ্জনদায়ক হৈ যায় ন সেইবিলাক ভাল লাগে।
কিন্তু মানে চব সময়তে চবতটো নহয় ন। পৰিৱেশ পৰিস্থিতিটো চাই লব লাগে। উম। সেইটো বস্তু চাই মেলি কামবোৰ কৰিব লাগে আও।
মাজে মাজে অলপ ধেমেলীয়া টাইপো কৰিব লাগে। উম আকৌ এদিন আমাক মানহ চাই তোমাৰ হেৰি শিকাইছিলে বল খেলিবলৈ শিকাইছিলে। লাষ্টত মানে শেষত মানে তোমাৰ হে পৰিয়ড নাছিল না একো এনে তিনটা বজালৈকে থাক কিব লাগিব তোমাৰ বল এটা আনিলে পিছত সেই তুমি শিকালা আও খেলিব কিবা।
অহ অ তাকেহে